হো হয় মোক, খবৰ ভালে দিয়া।
আচ্ছা কি কৰি আছা পিছে
মই সেই কাম কৰি আছিলো। অলপ আৰু অঁ, ঘৰত অলপ কথাও পাতিলো, নোৱাৰোঁ অঁ পৰিয়ালৰ লগত। অ মা দেউতাৰ লগত অলপ আজি কম দিয়াচোন পিছত।
কবা বাৰু বাকি এ বতৰটো কেনেকুৱা এইফালেতো ৰ'দটো আছে যদিও মানে অকমান ডাৱৰীয়া ডাৱৰীয়া পাৰোঁ মাজে মাজে হয়
বতৰটোতো গৰমে লাগি আছে। আমাৰ টো এইটো পৰিৱেশটো ইতিয়া গৰমতে বহুত গৰম হৈ গৈছে আৰু। কি হ'ল মই আজি এটা কথা ক'ব বিচাৰিছোঁ
কোৱাচোন
মানে তোমাৰ ভূমিকম্প বেছি ভয় লাগে নে এনেকুৱা ধুমুহা চুমুহা বেছি ভয় লাগে গে
মোৰ চবতচে ভয় ভূমিকম্পই লাগে পৃথিৱীখনত আজিলৈকে যিমান দূৰ যুগ আহিছে কিন্তু ধুমুহাটো মোৰ দেউতাৰ সতে বহুত ভয় কৰে ধুমুহাটো মই সৰুতে ধুমুহা এনেকে দিলে ধৰা দেউতাহঁতে কয় কৃষ্ণ কৃষ্ণ ভগৱান কি হ'ব এতিয়া মই একদম চিল মানে মই পুৰা হাঁহি থাকো সে সে ধুমুহা দিছে ভাল লাগিছে
মোৰ ধুমুহাটো তেতিয়াই ভয় লাগে যেতিয়া বজ্ৰপাত পৰে
অ সেইটো অলপ বাৰু ঠিক আছে কিন্তু মোৰ
যে আমি আছিলো আমাৰ তেতিয়া এইটো বনোৱা নাছিল এতিয়া আমি যোনটো পাৰ্টত থাকো সেইফালে বনোৱা নাছিল আমাৰ খালি তোমালোকে যে ভাত খাইছিলা সেইখিনি বাৰান্দা আছিল
অ অ
ত' সেইটো কাষতে আৰু পুৰণা বাথৰুম টো আছিলে ত' আমি ৰাতি ন ধুমুহা দি আছে
উম
আমাৰ বাথৰুমৰ তাতে চাৰিটা তাতে পৰিছে বাথৰুমৰ বেৰাখন গৈছিল আৰু গছ এডাল ফালি গৈছিল।
অ আচ্ছা সেইটো কিন্তু ডাঙৰ ডেঞ্জাৰ দে বহুত
ঘৰটো
লৈ যায় লৈ যায় মোৰো মনত আছে সৰুতে এবাৰ মানে মই তেতিয়া গাঁৱৰ ঘৰত আছিলো তেতিয়া মানে এডাল আমাৰ স্কুল এখন আছিল স্কুলখনৰ সন্মুখতে ডাঙৰ বটগছ আছিলে। তাৰ পিছত সেইদিনাখন ৰাতি মানে বহুত ডাঙৰ ধুমুহা বতাহ আৰু এই যে ঘূৰ্ণী বতাহ আহে যে তেনেকুৱা আৰু তাৰ পাছত পিছদিনা ৰাতিপুৱা শুনিছো যে স্কুলখনৰ যিডাল গছ হ'ল গছডাল মাজদি মানে সেইডাল বহুত কিমান তিনিশ চাৰিশ বছৰ পুৰণা গছ আৰু। গোটেই গছডাল মাজদি ফালি গৈছে মানে ব্ৰজপাত পৰি পেলাই।
আতচ্ছা
বহুত মানে ভয়ংকৰ আৰু যদি এই পথাৰত যিবোৰ মানুহে ধৰা কাম কৰি থাকে তাৰপিছত বতৰ চতৰ বেয়া হলো যে কাম কৰি থাকে বহুত মানুহ থাকে যেইবোৰ মানুহৰ কাৰণে ভয় খোলা এৰিয়াত মানে বিৰাটেই ভয়।
বুজিছো। বাকী মোৰ খেৰ লাগিছিল ন আজি যাব ভাত খাই উঠি দেউতা যাব গাঁৱত ভালে খেৰটো আনিব
বঢ়িয়া বঢ়িয়া। খেৰটো আহি লওক তাৰ পাছত ভাল হ'ব এতিয়া বস্তুখিনি হাতত মানে বস্তু
কালি নকৰো চাগে সেইটো। কালি সেইটো নকৰো চাগে।
নকৰে নেকি কিয়?
এই পইচাৰে অলপ টকা পইচাৰে অ অসুবিধা দিয়াচোন তাতে মই বাৰশ টকা খৰচ কৰি হোৱাতকে মোৰ ই এম আই টোৱে দিব পাৰিম।
এ সেইটোহে হ'ল নেকি মইতো ভাবিছিলো তুমি কৰিবা চাগে। উম কৰিলে ভাল আছিল মোৰ বোধেৰে
এই এইবাৰ কৰো দিয়াচোন নিজে কৰ মই মানে ভাবিছো মানে মানে মই যিটো কাম কৰি আছো এটা যে
উম
তাতে যদি মই মই ধৰা ভাবি আছো যে মই তাৰ পৰাই ইয়া মাইটো দিম
উম
আৰু ই এম আই টো দিব পাৰিলে যদি তাৰে আৰু এক্সট্ৰাকে আৰু অলপমান ইনকাম হয়
উম
এতিয়া হয়টো পিছলৈ কৰিম আৰু। ধৰা দুসপ্তাহ মান পিছত হলেও
অ কিন্তু তুমিতো কামটো যিটো কাম কৰিম বুলি ভাবিছা সেইটোতো তুমি আৰম্ভ কৰিব লাগিব।
সেইটো কৰি দিম বস্তুটো কি জানা নিজে কৰিলেও গম পাম ন। বস্তুটো অ মই সেইটো কাৰণে ভাবা নাই আৰু যিহেতু বস্তুখিনি আনিছো।
উম
থৈ দিব ইমান ইচ্ছা নাই। কাৰণ সেনেকে আগত তো বহুত কিবা-কিবি কাম কৰিম বুলি বস্তু আনোঁ, থৈ দিওঁ বা বস্তু নহ'লেও কিবা এটা ভাবোঁ, থৈ দিওঁ, পিছত নকৰোঁ। এনেকুৱা হয়। তো সেনেকুৱা টাইপৰ কথা। মোক আজি মাত ছিল। যোৱাকালিতো ৰাতি কিবা-কিবি বিয়া-চিয়াৰ বিষয়ে কথা পাতি আছিল ন'।
উম।
তো মোক আজি মাতিছিল। মোক সোধে মই কি ভাবিছোঁ, এনেকুৱা টাইপ আৰু। মইতো মাক ক'লো যে, তোমাকতো মই কৈছোঁৱে সেইদিনাখন এতিয়া মা আৰু কয় যে, দেউতাৰে সুধি আছে। তো মই কলে য পাই। পাপাই সেইটো ভালকে কৈছে। আকৌ মানে কোৱা নাই যে, কিবা তুমি অ' বাৰ হৈ যাব, দেন তাৰে পাই- পাছতে পাতা তেনেকে কোৱা নাই। মানে কৈছে যে মুছলমান মানে পিছত ভাবিছা নেকি? এনেকুৱা টাইপৰ আৰু। তো ক'লো যে মই ভাবা নাই। ক'লো যে মইতো একদম ভাবা নাই এতিয়া। কাৰণ অ' মোৰ একোৱে ঠিক হোৱা নাই। নিবনুৱা বুলি কব পাৰি। এতিয়া মই ব্যৱসায় কৰোঁ বা কিবা জ'ব কৰোঁ সেইটো ওপৰত নিৰ্ভৰ কৰিব। তেতিয়া পাপাই ক'লে যে মানে আমি চোৱা লৈ- এ পাপাই এইটো উদাহৰণ দিছে যে ধৰা ছমাহ মান পিছত যদি কোনোবা ভাল আহে এই নহয়, বহুত ভাল কিবা আহে, তেতিয়া আমি সেইটো বস্তুটো দেখলি যেনে কথা পাতিব পাৰিনে বা এনে কিবা বস্তুটো পিছত যেতিয়া কৰা, কৰিবি। মানে বস্তুটো কিবা সেনেকে আহিলে মানে সেনে পৰ এইপৰকে সুধিছে। এতিয়া মই ক'লো যে, তুমি এক বছৰ মোক আকৌ নুসুধবা। একবছৰ পিছত ডিছকাছ কৰিম।
উম।
তাৰ পাছত মইয়ো চাওঁ, কাৰণ মোৰ এনেকে ডাইৰেক্ট এৰেঞ্জ মেৰেজ কৰি- কৰিছ ইচ্ছা নাই। মই নিজেও চাব খোজোঁ। তোমাক কৈছোঁৱে মাক। একবছৰ পিছত যেতিয়া তাইৰো বিয়া-ছিয়া হৈ যাব তেতিয়া এটাতো কিবা বেলেগ হ'ব ন', পৰিৱেশটো।
উম।
তেতিয়া ভা কম বা তেতিয়াই কিবা ডিছকাছ কৰিম কৰিলে। এনেকে কৈছোঁ। কাৰণ মোৰ কাৰণে বিয়া-ছিয়া এইবিলাক কে ন্দৰি পথা। মই এতিয়া সেইটো সেইটো মানসিকতাত নাইয়ে। কাৰণ একো হৈ উঠা নাই। আৰু সেইটো বস্তুটো এতিয়া মই এনেকে ক'লো যে, এতিয়া আমাৰ নেক্স মাহৰ ই এম আই টোৰে মাথা মাৰি আছোঁ, যে সেইটো কেনেকে দিব পাৰি। তো সেইটো বস্তুটোৰ তুমি বিয়াৰ কথা ভাবিবই ইচ্ছা নাযায়। কাৰণ কিবা এটা- কিবা এটা বস্তুৱে পাব চেষ্টা কৰি আছোঁ। ন', এটা যোনটো তই বেলেঞ্চ বুলি কয় লাইফত। সেইটো হ'লেহে হ'ব। সেনেকুৱা টাইপৰকে ক'লো কথাটো ভালকে কৈছো আকৌ মানে খং বা সে কৰি কোৱা নাই। ঠিকে কৈছোঁ আৰু
হ তুমি ঠিকে কৈছা ঠিকে কৈছা বহুত মানে বহুত মানে মেচিঅড ডিচিজন বুলি ক'ব লাগিব আৰু এইটো। উম,।
আৰু মই সেইটো কোৱা নাই যে এক বছৰ পিছত সঁচাকে মই গম পাম ন মানে। গম বাৰু কি পাম মানে এক বছৰ পিছততো যিটো মোৰ সম্বন্ধ আছে বৰ্তমান এজন মানুহৰ লগত
হম।
সেইটো সম্বন্ধ কিমান খিনি আগবাঢ়ে ভালকে সেইটোৰ ওপৰতো নিৰ্ভৰ কৰিব ন বহুত খিনি কথা মই কেনেকে আগবাঢ়ো মোৰ লাইফত আৰু সেইজন মানুহে কেনেকে আগবাঢ়ে তেখেতৰ লাইফত, দুয়োটা বস্তুৱে যদি মই ভাবো সেইজন মানুহৰ লগতে বৰ হব বুলি ত' মই একবছৰ পাছত মই মোৰ মতে একবছৰ পাছত সেইটো ডিচিশন অলপ ল'ব পৰা হ'ম। এতিয়াই ভাবো কিন্তু একবছৰ পাছত এনেকে ঘৰত কব পাৰিম ন যে মোৰ বন্ধু হয় বা মোৰ হয় আৰু মই মই যিখিনি মানে কমফৰ্টেবল সেইজন মানুহৰ লগত ত মই ভাবিছো তেখেতকে সেনেকে মই এতষ্টিচ এক বছৰ পিছত ঘৰত কব পাৰিলেও
হম।
তাৰ পাছত পিছত কৰোঁ আগত কৰোঁ সেইটো বেলেগ কথা।
সেইটোৱে নাই নাই নাই। তুমি ঠিকে কৈছা।
সেইজন মানুহেও সেইটো বস্তুতটো ডিচিশনটো বা কাৰণ চোৱা সমাজত ছোৱালী মানুহৰ এটা বয়স থাকে ন বিয়াৰ। যিটো মই নামানো বাট সেইটো মানে চবে ত' সেইকাৰণে মই মানিব লাগিব হয় ত তহ এতিয়া লৰাজনে থাৰ্টি ফাইভ মান বয়সত বিয়া পাতিলে একো নকয় মানুহে।
উম।
ফাইভ হওঁক থাৰটি ছেভেন হওঁক। ত' কিন্তু ছোৱালীজনী এটা বয়স থকা বুলি কয় ন এতিয়া। থাৰটি ফাইভ ইয়াৰচত মোক ভাল পোৱা লৰাটো বিয়া নকৰিব কথাটো যদি কাৰণ আমি সমাজখনে এনেকুৱা আমাৰ যোনখন সমাজত আছো ত' সেইটো লৰাটোৱ সেইটো থাকিব লাগিব। যে অ মই এতিয়া যিমান কি জিনক যদি কৰাব লাগে কৰাব লাগিব পিছত। প্ৰব্লেম হব।
হম হম।
সেনেকুৱা ধৰণৰ কথাবিলাক আৰু কথাবিলাক আলোচনা লাহে লাহে মই সেইটোৱে বহুত টেনচন যে মই যদি কেৰিয়াৰটোত কিবা এটা কৰিব নোৱাৰো মই নো সেইবিলাক আলোচনা কেনেকে কৰিম?
তাকে। বৰ্তমান সময়ত। অ কেৰিয়াৰটোটো চবতচে বেছি দৰকাৰ উপকাৰি বস্তু বুলি ভাবো কাৰণ সেইটোৱে গোটেই বস্তুটোক এটা বেলেগ ধৰণে ৰাস দিব পাৰে যদি আমাৰ তোমাৰ কেৰিয়াৰটো তুমি বিচৰা ধৰণে এটা পথত যায় বা ভাবা মতে হয় বস্তুবোৰ আৰু ফ'কাচটো তাত কৰাটো বেছি উচিত। মই
হয় সেইবিলাক বস্তুৱে আৰু তেনেকেই আৰু চলি আছো
বুজিছো তুমি বাকী খোৱা বোৱা কেতিয়া কৰিবা দুপৰীয়া।
খোৱা বোৱা মানে নাজানো মোক গা পাই ধোৱা নাই
এ এ
তুমি খালা ন
মই খালোঁ দিয়া ভাতটো হ'ল মোৰ
মাছ খালা আজিও
আজি মাছ নাই খোৱা আজি নৰ্মেল। নিৰামিষ ভাত এনেকে খালো আৰু পাপৰ। অ' পাপৰ নেমু দালি চালি ভাল দিছে দে এনেকে খালো
ঠিকে ঠি